অ আছিলো ৰ'বা এই ভাত খালো অলপ ভাত খাই পেলাই এনেই অলমান জিৰণি লৈ ছিলো ৰ বা
অ অ আজি মানে অ অকমান উৎসৱ বিষয়ক আলোচনা কৰিম ভাবিছো আমাৰ উৎসৱ পাৰ্বনবোৰ
অ ঠিকে ভাবিছা ভাল এটা টপিক বাচি লৈছা তুমি
অ অ উৎসৱ পাৰ্বন বুলি যদি কওঁ এতিয়াতো আমাৰ আহি আছে উ বিশ্বকৰ্মা পূজাৰ পাছতে আকৌ দুৰ্গা পূজা এনেকে আহেই গতিকে তোমাৰ প্ৰিয় উৎসৱ কোনটো যদি সুধো
প্ৰিয় উৎসৱ পোন প্ৰথমে এইদিন যদি যাও তোমাৰ পৰা সৰস্বতী পূজা হয়
হয় হয়
টো আমাৰ পঢ়া শুনা ল'ৰা ছোৱালীক পঢ়া শুনা ল'ৰা ছোৱালী বিলাকৰ সৰস্বতীয়েই প্ৰিয় আমাৰ কাৰণে যিহেতু তেওঁ আমাক আশীৰ্বাদ দিয়ে
হয় হয় খুব সুন্দৰ সৰস্বতী পূজা অ সৰস্বতী পূজাতটোতো পুৰা আজিকালি সাজোন কাচোন কৰি সকলো ল'ৰা ছোৱালী ছা ছাত্ৰ ছাত্ৰীয়ে একেলগে মানে আৰু যদি পূজাটো আজি আজিকালি অকণমান মানে বেয়া উম দেশৰ সাজ পোচাকৰ আদি এনেকুৱা হৈ গল আগতে এনেকুৱা নাছিলে হৈ গল আহ ফটো উঠা সাজোন কাচোন আদিবোৰ বেছি হল আজিকালি সৰস্বতী পূজা বুলি ক'লে পূজাৰ মানে সেই আধ্যাত্মিকতা
আ্ধ্যাত্মিক আধ্যাত্মিকতাটো অলপমান কমিছে মই তাকেতো অলপমান কমিছে আগৰ বাৰতকে মানে আমি যদি চাওঁ পাঁচ বছৰ ত আগত দহ বছৰ আগত কেনেকুৱা ধুনীয়া কে আমাৰ সকলো মিলি জুলি পেলে মা সৰস্বতী মাৰ আশীৰ্বাদ লৈছিলো অঞ্জলি অৰ্পন কৰিছিলো একেলগ গৈ খিচিৰি খাইছিলো এই তেনেকুৱাতটো আজি আজিকালি অলপমান নোহোৱা হৈছে
হয় আজিকালি তাৰ ঠাইত মানে অকমান আধ্যাত্মিকতা ভাৱ
অ অলপমান মানে কমিছে যিহেতু উৎসৱটো চলি থাকিব এনে আৰু তোমাৰ প্ৰিয় কোৱাচোন বাৰু প্ৰিয় উৎসৱটো বাৰু
কোন ক
শুনিচানে? শুনিচানে?
শুনিছানে বোলো? শুনিছানে
অ
শুনিচ শুনিচা